হেল্ল'।
অ', কোৱা
কি খবৰ
ভাল তোমাৰ
ভাল কি কৰিছা?
উ',
আছো এনে তুমি কি কৰিছা।
মইও আছো এনেই ফ্ৰী আছা ভাত পানী মই খোৱা নাই তুমি খাবা
উম খালো খালো। কোৱাচোন অ', আছো কোৱা।
অ', এ তোমাক কিবা এটা সুধিম বুলি আহি মই কল কৰিলো।
অ কোৱাহ
তুমি মাজুলীৰ বিষয়ে তুমি কি কি জানা কোৱাচোন
আম মাজুলীৰ বিষয়
অ', মাজুলীৰ বিষয়ে ক'ব গলেতো এইটো এটা বিখ্যাত আৰু ঐতিহাসিক নদীদ্বীপ বুলি আমি সকলোৱে জানোৱে কাৰণ
এইটোতো আৰু এইটো এটা বহুত অ অসমৰ পৰ্যটক হক উ মানে পৰ্যটন স্থা স্থলী বুলিও কোৱা হয়, বাহিৰৰ পৰা য'ত দেশ বিদেশৰ পৰা আহে মানুহবোৰ ধৰা ই ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত হৈ আছে আৰু ক'ব গ'লে এ মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যটোটো বহুতেই ধুনীয়া আৰু সাস্কৃতিওতো গোটেই অসমৰ সাস্কৃতি মানে অসমীয়া সাংস্কৃতিবোৰ তাত বহুত ধুনীয়া ৰূপে মানে দেখিবলে পোৱা যায় আৰু আহ আৰু মাজুলীৰ পৰম্পৰাৰ বাবে বহুত বেছি বি খ্যাত জনাজাত বুলি আমি জান
সাংস্কৃতিক আৰু পৰম্প
উম।
হয়। মাজুলী অসমৰ গৌৰৱৰ এক গুৰুত্বপূৰ্ণ অংশ। মোৰ মতে মাজুলী কেৱল এখন ঠাই নহয়, হয়নে? ই অসমৰ সাংস্কৃতিক জীৱন্ত প্ৰতীক। তুমি কি কবা? হয়নে নহয়?
উম, অ' একেবাৰে ঠিক কৈছা বাৰু, অ'- আৰু কব মাজুলীৰ বিশেষত হ'ল যে ইয়াৰ প্ৰাকৃতিক আৰু আম সাংস্কৃতিৰ এক সুন্দৰ মিলন দেখা যায় বুলি আমি সকলোৱে জানো, কাৰণ তাৰে মানে তাৰে উম যোনটো পৰিৱেশটো তুমি তালে গ'লে এটা সুকীয়া পৰিৱেশ এটা পাব অনুভৱ কৰিব পাৰিবা, য'ত অসমীয়াবিলাকৰ এটা পৰম্পৰা মানে পুৰা এটাৰ একদম ট্ৰেডিছ নেলি সকলো মানুহবোৰ থাকে, বাস কৰে। আৰু শ্ৰীমন্ত শংকৰদেৱে শিকোৱা সকলোবোৰ বস্তু তেওঁলোকে বহুত ধুনীয়াৰূপে পালন কৰি গৈ আছে।
উম হুম আৰু এ তোমাৰ মতে তুমি কোৱা এতিয়া মাজুলীৰ নাম শুনিলে প্ৰথমে কি কথা মনলৈ আহে তোমাৰ?
আম মোৰ মনলৈ আহ ক'ব গলে উম তাত থকা সত্ৰবোৰ আৰু মাজুলীৰ ৰাস উৎসৱটো বহুত মানে
উম।
উ জনাজাত বুলিও আমি সকলোৱে জানো আৰু তাৰে ভাওনাবোৰ, মুখা শিল্প আৰু ব্ৰহ্মপুত্ৰ নদীৰ কথা আহে বুলি মানে নদীৰ কথাই মোৰ মনত প্ৰথমে আহে- আহে কাৰণ এইকেইটা বেছি বিশেষ স কলোৰে বাবে, মাজুলীলৈ এবাৰ ভ্ৰমণ কৰি এইবোৰ চাবলে নিজ চকুৰে
অ অ' তুমি সত্ৰৰ কথা যিহেতু কৰা, সত্ৰসমূহৰ বিষয়ে অলপ কিবা কবা নেকি?
উম, আহ ক'ব গ'লে মাজুলীৰ সত্ৰসমূহ অ' এটা অসমৰ বৈষ্ণৱ সাংস্ কৃতিৰ মূল কেন্দ্ৰ, হা, তো এই সত্ৰসমূহত অ' মানে বহুত অ' একদম নিয়ম নী তিৰে শিক্ষাৰ লগতে ধৰ্মীয় শিক ক্ষাৰ লগতে আহ ক'ব গ'লে সংগীত শিকায়, নৃত্য আৰু নৃত্য নাট্যবোৰ আৰু কলাৰ বহুত ধুনীয়া ৰূপে তেওঁলোকে চৰ্চা কৰি শিকায় সত্ৰসমূহ আৰু সত ত্ৰবোৰত গ'লে তুমি বহুত বস্তু দেখা পাবা আগৰ যোনবোৰ সংৰক্ষণো কৰি থৈছে তেওঁলোকে। আগৰ শংকৰ- আ শংকৰদেৱ আৰু মাধৱদেৱৰ যোনবোৰ বস্তুবোৰ
তুমি যিহেতু এতিয়া আমাৰ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ কথা ওলালাই, তুমি কোৱাচোন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাজুলী সম্পৰ্ক টো কেনেকুৱা?
উম তেওঁৰ আহ, কব, অ, শংকৰদেৱে অসমত আহ অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু আহ তেওঁৰ চিন্তা আৰু আ আদৰ্শই মাজুলীৰ সমাজ আৰু সাংস্কৃতিত গভীৰ প্ৰভাৱ পেলাইছে ধৰা তেওঁৰ বাবে আজি যি মাজুলীখন যি স্থানত আছে তেওঁলোকৰ বাবে এইটো। সম্ভৱ হৈছে।
হেল্লো অ' মাজুলীৰ সত্ৰীয়া নৃত্যটো খুব ধুনীয়া তুমি জানাই ম মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ বিষয়ে কি ক'বা তুমি?
উম সত্ৰীয়া নৃত্য সত্ৰ নৃত্যটো সেইটোতো বহুতে জনাজাত তাৰ লগতে ভাওনা আৰু বৰগীত এইবোৰ। অ' এইবোৰ আহ সত্ৰীয়া সংস্কৃতিৰ এটা অংশ হয় আহ এইবোৰে অসমৰ সাংস্কৃতিক পৰিচয়। দাঙি ধৰিছে সকলোৰে বাবে আৰু সকলো। সকলো মানে বিশ্ব জুৰিতে এইবোৰ আহ বহুত ধুনীয়া ৰূপে উল্লেখ কৰা হৈছে বুলি মই ভাবো।
অ' মাজুলীৰ ভাওনা বহুত জনপ্ৰিয় প্ৰিয় বুলি ভাবানে তুমি?
উম ভাবোঁ। অ' ধৰা ভাওনাৰ কাহিনীবোৰ যোনবোৰ আছে সেইবোৰ তাৰ পিছত নৈতিক শিক্ষা আৰু সমাজৰ বিভিন্ন দিশ উপস্থাপনো কৰা হয় আৰু ভাওনা বোৰ তাৰে ভাওনাবোৰ বহুত সু কীয় সুকীয়া সুকীয়া হয় বুলি আমি শুনিব পাওঁ। ত' যোনবোৰ
আৰু ইয়াৰ মুখা শিল্পৰ বিষয়ে জানিব বি এ অ' মানে বিচাৰো মই তোমাৰ পৰা কি কবা? হেল্ল'?
অ' হেল্ল' শুনিছানে?
অ' তুমি শুনি আছা?
অ' শিল্প কথা ক'ব গলেতো অ' ই কেৱল অ' শিল্প কেৱল এটা কাম নহয় হা। ই মাজুলীৰ সাংস্কৃতিক আৰু ঐতিহাহ্যৰ অংশ বুলি মই ভাবোঁ।
এই শিল্পই মাজুলী